হেল্ল' কি কৰিছে
এ আছো এনে বহি তুমি
এনেই আছো খানা পিনা খালা নাই
নাই খোৱা তুমি খালা
মই খাম আৰু লাহে ধীৰে গৰমটো বেছিছে অলপমান
সেইকাৰণেটো গৰমৰ কাৰণে খোৱা নাই।
বাকী খবৰ খাতি কেনেকুৱা
ভালেই আৰু তোমাৰ
আছো আৰু খেলিব খেলিব খেলিব যোৱা নাই
নাই যোৱা
কিয়
এনেই
অ আমাৰ ফালে বাৰতে গৈ আছো খেলিবৰ বাবে
হম
অ বাকী মই তোমাক কথা এটাৰ কাৰণে ফোন কৰিলো। এ বিজনেচ কৰিবা নেকি মোৰ লগত মানে
কিহৰ বিজনেচ পাৰা যায়
অ তোমাৰ মোৰ মানে গাহৰি আছে বাৰুতে ছয় আঠটা মান আছে বাৰুতে
হম
মই লাহেকে বিজনেচটো আগবঢ়াইছো আৰু আগবাঢ়ি আছে
উম
ছমাহৰ মূৰত পাওঁ পইচা কেইটামান বাৰডে গোট খাই তাতে আৰু কেইটামান খৰচো হ'ব লাগে গাহৰি এনেই তোমালোকৰ তাত গাহৰি গড়ালত থকা মানুহ চানুহ থাকে নেকি আছে নেকি
আমাৰ পিনে নায়ে এনেকা চ আমাৰ পিনে গাহৰি নাথাকে।
নহয় নহয় গাহৰি গড়ালত থকা মানুহ চানো
কোৱা
গাহৰি গড়ালত থকা মানুহ চানো পাম নেকি
চাব লাগিব
অ বিচাৰিবাচোন মানে মোক লাগিছিলে দুটা
অহ
অ এই কাম এটা আছিলে এনেই তোমালোকৰ ফালে বিয়া চিয়া আছে নেকি মই মানে কেটেঙো ৰাখো
বিয়া চিয়া তেনেকে একো নাই এতিয়া
আচ্ছা নাই নেকি
নাই নাই হলে কম
অ হ'লে ক'বাচোন বাৰু দে মই মানে কেটেৰিঙ চেটেৰিঙো ৰাখো
উম কেটেৰিং ৰাখিলে লাভ হয় জানো
হয় হয় লাভ এটা আছে বাৰু অলপমান বেছি নহয় আৰু অলপমান লাভ এটা পায়
উম
বাকী বাকী মোৰ লগত যোৰ বিজনেচটো কৰিব পাৰা মানে গাহৰি বিজনেচটো লাভ এটা মানে আৰু হৈয়ে নিশ্চয় বাৰু মোৰ মানে মানুহ এটা হলে মানে পাৰ্টনাৰশ্বিপত মানে ভাল হয় কামটো
উম হম
সেইটো কাৰণে তোমাক কলো মানে
উম
এনেই তুমি অনলাইনত কিবা কিবি এনে অনলাইন শ্বপিং টপিং কৰা নেকি
কৰো ফ্লিপকাৰ্টত
অ বাকী নকৰা নেকি বেলেগ ব্ৰেণ্ড
নাই নাই
অ অনলাইন শ্বপিং টপিং কৰিব লাগে মানে আজিকালি মাৰ্কেটতকে অনলাইন চনলাইনত কমতে পায় বস্তু বস্তু পাতিবিলাক সেইটো কাৰণে তোমাক মানে এনে সুধিলো কথাটো
ভাল নাহে যে ইমান তা
আহিব তুমি মানে তাত চাব লাগিব ৰেটিং আছেতো ৰেটিং বিলাক চাব লাগিব মানে
উম
পটয়া আহে
উম
আজিকালি নো বজাৰত ধৰ এটা চাৰ্ট পাঁচশ টকা এনেই কলো ন ইয়াত ধৰ চাৰে তিনিশতে পাই যায়
উম
সেইটো কাৰণে আজিকালি অনলাইন শ্বপিংটো মানে লাগেই আৰু ন আৰু ক তই এনে পইচা চইচা বিলাক এই কৰ নিকি এই কস্টাচন টেনৰ্চপত পাৰবিলাক
নকৰো
অ অ তোৰ মানে কেচ চেছ চলে আৰু বেছি
হম হম
কেচ চেছে বেছি চলে
আহ
অ আচ্ছা বাকী গৰম কেনেকুৱা পৰিছে তোমালোকৰ ফালে
বহুত
আহ
ওলাব পাওঁ নহয় ঘৰৰ পৰা
অ কেচ চেচ বেছি চলোৱাতকৈ তুমি হেৰি কৰিব লাগে অনলাইন পইচা পাতি চলাব লাগে তুমি তাত তুমি তাত কুপনো পাবা কুপন বিলাক স্কেচ কৰিলে আকৌ পইচাও পাবা
গম পাইছোঁ কিন্তু অনলাইনটো খোলা নাই যে মোৰ
উম উম নাভি চলাব পৰা চুপাৰ মানি বনি আছে
অ নাভি এপটোত কি কি লাগিব কোৱাচোন
নাভি এপটো একেই জিপে নিচিনাই তোমাৰ এটি এম লাগিব
অ এতিয়া মানে নাই না মোৰ এতিয়াতো বেং ক
এ টি এম টো উলিয়াই লোৱা সোনকালে
উম ন ন এতিয়াই এটি এম উলাবি না ভি এফ নকৰোঁ বেলেগ ফোনপে' চোনপে' গুগল পে' সেয়ে খুলিম।
গুগল পে'ত পইচা উলোৱাত কে গুগল পে' তকো মানে নাভাবি চাভিত মানে বেছি লাভ তা হয় আৰু সেইটো কাৰণে মই কলো মানে বাকী বাকী আৰু কি কৰি আছা এতিয়া বৰ্তমান
বহি আছো বা কাম আমি তেনেকে একো নকৰোৱে।
কাম একো নকৰা নেকি?
উহু
আত্চ্ছা কাম বন কৰিব লাগে আকৌ পইচা পাতি এতিয়াই ঘটিব লাগে।
নাই কৰা নাই।
আহ অ তাকে বিজনেচ চজনেচ আগলে ডাঙৰ হলে কৰিম বুলি ভাবিছা নি
ভাবিছোঁ
কি বা কৰো এতিয়া পইচাৰ কথা আছে নহয়।
অ অ ডাঙৰ হলে এনে বিজনেচ চিজনেছ কৰিলে ভালেই মানে মোৰ লগতে গাহৰিতটো বাৰ মোৰ লগতে কৰিব ত পাৰিবা।
উম
তাকে আজিকালি বাৰতে আজি খালি এটা কথা বুজিলো মানে আজিকালি ভুট চুত বিলাক কেনেকুৱা মানে আজিকালি মানে ভুত চুতৰ এনেকুৱা কোনো কথা নাই মানে ন চব চাইন্সৰ যুগে হৈ গ'ল মানে।
উম
আজিকালি ভুট চুতৰ ইমান এইবিলাক কথা নাহে মানে আজ- আজিকালি চাইন্সৰ যোগেই মানে বেছি চলি থাকে ন। আগতে গৰম বন্ধ বুলি কলেই ধৰ তোমালোকৰ এতিয়া গৰম বন্ধ দিয়া নাই জানো। অ আচ্ছা আগতে গৰম বন্ধ বুলি ক'লে মানে আইতা ককাহতৰ সাধু আজিকালি মানে নোহোৱা হৈ গ'ল। চাইন্সৰ যোগ আহি গ'ল তো। উ চবে মোবাইলে তে ব্যস্ত আজিকালি সেইটোয়ে ক'লো মানে চাইন্সটো আগত টেকন'লজি টো ডেভলপ হৈ আছে মানে এ আইৰ যুগ নাই আজিকালি এয়াই কি কি বনাই হিচাপেই নাই।
উম
সে তাকেই আৰু আগতে গৰম বন্ধ বুলি কলে কম ফূৰ্তি নেকি আমি সৰু থাকোতে বা
উম
এক মাহ বন্ধ পাম এক মাহত কি কি কৰি মামা ঘৰ যাম বানপানী চাম।
অ
ফুৰিম বা আজিকালি চাইন্সৰ চব চাইন্সে চব সলাই পেলালে। আজিকালি একমাহ বন্ধ পালে পোৱালি দেৰিলৈকে শুব আৰু মোবাইলত গেম খেলিব মোবাইল টিভিবোৰ সেয়াই দিন আৰু
উম
তাকে
আগৰ যোগ নাই আৰু এতিয়া
নাইকিয়া হৈ গ'ল আজিকালি চাইন্সৰ আহি গ'লতো।
আজি ৰাতি ভালকপুঙ যাম।
হা
আজি ৰাতি ভালু কপুঙ যাম।
ৰাতি যাবানে?
ভালু পুং তোমাৰ পাৰ হৈ পেলাই চেচা পায় নেকি?
এইটো মই নাজানো দেই চেঁচা চেঁচা বাগানে চিনি পাওঁ।
আহ ক'ত আছে?
চেচা বাগান ক'ৰবাত এইফালে আছে ভালুপং পাৰ হৈ কিনে তুমি চেঁচা চাবা গান নোপোৱা ভালুকুং পাৰ তুমি টপিবা
উম
টিপি পাৰলৈ অৰুণাচল পাবা এইবিলাক জেগা আছে আৰু আনিনি কিবা কিবি অগৰম পগৰম ধেৰ
উম মনে আজি যাম মানে।
উম
এই মানে মোৰ মানে ঘৰৰ ওচৰত মানে ডাক্তৰ এটা থাকে। কিবা মানে অলপ ডিউটি পৰিছে তাত মানে দাদাক লৈ যায় দাদা মানে গাটো ভাল নহয় কিন্তু মই যাম।
অ-অ, আচ্ছা
ত তই এক ৰাতি কেনে তাৰপিছত ৰাতিপুৱা গুচি আহিম।
অ কিবা তুমি কিবা, অনলাইন জব চব কৰিব মন আছে নেকি?
আছে
মোৰ লগত এনে কনটেক্ট কৰিব পাৰা, মোৰ লগতে এইবিলাক অকমান ফিল্ড-চিল্ড আছে অনলাইন জব চব কৰা।
অহ
সেইকাৰণে তোমাক কথাটো কলোঁ মানে, অনলাইন জব চব কৰিব বিচাৰে নেকি?
বিচাৰোঁ কি কি জব কৰিব লাগিব?
এই তুমি মানে বেং বেংকৰ কিবা, এনেক মানে তোমাৰ প্ৰাইভেট জব আৰু হস্পিতাল-হস্পিতাল। কিবা ইণ্ডাষ্ট্ৰি, এইবিলাকত মানে তুমি কৰিব লাগিব আৰু কিছুমান কাম আছে। তোমাক মই লিষ্টখন দিম দিয়াৰ। তোমাক মই লিষ্টখন, কৰা নেকি?
অঁ তোমাৰ কেইদিনামানকে আধাৰ কাৰ্ড লিংক কৰি আছিলো, বহুতান মানে তোমাৰ কিমান হ'ব, এক হেজাৰ মান হৈ যাব মানুহৰ বহুত কৰিলো।
অহ তোমাক মই তোমাক মই লিষ্টখন দিম বাৰু তুমি তাৰপা চাই পেলাই কৰিব পাৰিবা কাম চাম।
অহ দিবা দিবা।
উম উম বাৰু তুমি মোৰ নাম্বাৰটো ছেভ কৰি ৰাখিবা, যদি বেয়া নোপোৱা?
অহ- ঠিক আছে।
অ-অ বাৰু তাকে
চনি তুমি এই আধাৰ কাৰ্ডৰ কামটো কৰোঁতে ন, লাভ লোকচান কিবা কিব কিবা হ'ল? লোকচান হ'ল নে, বেছি লাভ হ'ল?
লাভ লোকচান কি হ'ব তোমাৰ, একো নাই তোমাৰ আধাৰ কাৰ্ডৰ খালি মানুহ বিলাকৰ ডেট বাটু তাৰপিছত নামটো মানে এনেকৈ কৰি, লিখি থ মোবাইল যে লিখিতে লিংক কৰি দিব লাগে হৈ গ'ল।
অহ-আচ্ছা
মই তোমাৰ এটা মানুহৰ দুটকাকৈ পাইছিলোঁ, মই বহুত টকা পালোঁ। আৰে এইটো প এক মিনিটৰ কাম হে। মানে এটা মানুহৰ এক মিনিটে লাগে, পটুককৈ কৰিলো আৰু পিছত নেক্সটা কৰিলো।
আহ
কিছুমানতটো ৰিজেক্টেই হৈ থাকে না।
অহ -আজি-কালি আজি-কালি বতৰ চতৰ চেন হ'লটো মানুহৰ বেমাৰ আজাৰো বহুত মানে হৈছে ন।
অহ তাৰপিছত মই সেইটো কামো কৰিছো মইতো, বেমাৰ বঢ়াব লাগে মানুহ বিলাকৰ। মানে বহুতে কৰিছো কিবা কিবি।
আহ আজিকালি বতৰ চতৰ চেঞ্জ্ হ'লতো, মানুহৰ কিমান বেমাৰ আজাৰ এতিয়া কমিছে বাৰু তে মাজতে বতৰটো চেঞ্জ হওঁতে, জলবায়ু পৰিবৰ্তন হওঁতে কিমান মানুহ চানুহৰ বেমাৰ না-নান বেমাৰে দেখা দিয়ে দেই, এটা মানে লেভেল ইকনমিক্স টো মানে ডাউন হৈ যায়গৈ ন বেমাৰ কোবত এবিলাক ফুল মানে আহ
ম তুমুকিন্তোযাবই নোৱাৰাৰে এতিয়াও মানুহছে চাগৈ
অ এতিয়াও মানুহ আছে হয়, ইমান মানুহ বাপ ৰে বাপ।
বহুত মানুহ তাত।
উহ তুমি ক'লে ফুৰিবলৈ যাম বুলি কলা?
কোৱা আজি
অহ
আজি এনে যাম এপিনে
অ ফুৰা ফুৰা গৰম বন্ধটোত ফুৰিব লাগে মানুহে এনেও ফুৰিব লাগে ফুৰিলে ব্ৰেইন চেইন অলপ ভাল হয়। গোটেই মোৰটো অকমান ৰিলেক্স হৈ যায় মানে ফুৰিলে ঘূৰিলে। সেইটো কাৰণে মানুহ ফুৰিব লাগে অলপমান। মই মানে ফুৰিলে ভাল পাওঁ মানুহ চানুহ বিলাক দেই মই নিজেও ফুৰি ভাল পাওঁতো
ভাল লাগে ফুৰি পেলাই কৰ'বাত গ'লে মানে মনটো অলপ চেঞ্জ হৈ যায় না
আহ তোমালোকৰ স্কুলৰ ফালৰ পৰা এনে ফুৰিব কৰিব নিদিয়ে নেকি?
নিয়ে মন নাযাওঁ।
আচছা এ ফুৰিব লাগে ফুৰিব লাগে যাবা যাবা।
উম
এইবিলাক ফুৰা চকা বিলাক কৰিব লাগে মানুহ বুজি পাইছা
অহ অহ
খেতি বাতি চেতি বজি কিবা কিবি কৰা নাই
নাই
অ ন কৰা ন
উম উ মই হব দিয়া পিছত কল কৰিম ন
অ অ হ'ব দিয়া বাৰু
অঁ অঁ